কি কৰিছা?
এ শুই আছো এনেই বিচনাতে পৰি। তুমি?
অ মই প্ৰকল্প দুটামান কৰিব আছিলে কৰি আছিলো।
হোৱাগে নাই।
কৰি নাই হোৱা গে আৰু দুটামান আছে আৰু।
আহ
পানীও লাগিছে
বতৰে যি কৰিছে আৰু?
উম তাকেহে ভাত খালা নে?
খালো, খালো তুমি?
মই খালো অ মই আজি পইতা ভাতহে খালো।
বা পইতা ভাত খালা নি?
উম
সেইটোতো বহুত উপকাৰী বস্তু হয়।
সেইটো কাৰণে কালিয়ে পানীত এতিয়া হেৰি কৰি থলোঁ। তিযাই থলো এতিয়া ধুনীয়াকে জলকীয়া নেমু দি আঁ তুমি কি, অ' এতিয়া একদম ভাল লাগি আছে।
উম, পেটটো ঠাণ্ডা পৰি থাকিব। মই তোমাৰ দালি বনাইছিলো, তাৰপিছত আলু আৰু পটল ভাজি। তাৰ পিছত বিলাহী আৰু হেৰি এইটো কুন্দুলি চাটনি।
অ', অ', বাকী ভালেই নহয় ঘৰত?
অ', অ', ভাল।
উম, ভাল ভাল।
উম।
অ আগতে যে এটা বস্তু তোমাৰ মনত পৰে নে নাই বাৰু আমি যে ককা-আইতাৰ পৰা কম সাধু শুনো নে।
আহ সাধু
মই যে এই বস্তুটো মানে বহুত মনত পৰে আমাৰ আইতা থাকোতে আগতে মই আইতাৰ লগতে শুওঁ তাৰপিছতে আইতা একে লগত মানে একদম শুৱা পিছত আইতাই সাধু এটা হ'লেও এটা ক'বই লাগিব আৰু মানে সদায় এটা এটা সাধু কব
অ তোমাৰ হেৰি কি বুলি কয় গছৰ তলত বহি বিচনি মাৰি মাৰি, পাতিতে পৰি যে খালো গৈ
মোৰ মানে গৰম দিন কেইটা আহিলে মানে বেছি মনত পৰে মানে আইতালে,
অহ
তোমাৰ সেই সন্ধিয়া সময়কণ আৰু তেতিয়াতো বিজলী বাতিও কাটি দিয়ে তাৰ পিছতে আইতা একদম বুকুতে শুৱাই পেলাই একদম বুঢ়ী আই সাধুৰ, প্ৰতিটো সাধুৱে মোক কলে কৈছো নহয়
অ', ভাল লাগে সাধু
কিমান ভাল লাগে? অ', মই যে সাধু কিতাপ পঢ়ি নহয় বহুত ভাল পাওঁ, মই সাধু কিতাপ বুলি ক'লে বহুত পাগল হৈ থাকো।
এ মইও ভাল পাওঁ মোৰ তোমাৰ এতিয়াও কবোৰ বিশখন-পঁচিশখন মান আছে নেকি।
অ', আকৌ যে কিছুমান পুৰস্কাৰ পাই পেলাইও পোৱা হয়।
অ', বিদ্যালয়ত আগতে খেল ধেমালিত।
মই এ যেতিয়া আগতে পুৰস্কাৰ পাওঁ, তাৰ পিছত আহি পেলাই আইতাক দিওঁহি মানে বিদ্যালয়ৰ পৰা যেতিয়া মানে ও কিবা কিবি বাৰ্ষিক অধিৱেশন পাতে যে তাৰছত আইতাক দেখাও নহয় তাৰপা আইতাই আকৌ এইবোৰ চকুৱে নমনে যে। আখৰবোৰ তাৰপৰা মোক কব, তই পঢ়ি দে তাৰপিছত মই ৰাতি কৈ দিম, তাৰপিছত মই গোটেই সাধুটো একদম এফালৰ পৰা পঢ়িহি দিওঁ। পঢ়া পিছত ৰাতি আও আইতাই একদম কব এনেকুৱা এনেকুৱা হল।
উ', তাৰ পিছত কেতিয়াবা সেই সাধুতটো সম্পূৰ্ণ নহয়গে টোপনিয়ে গুচি যোৱা হয়।
গুচি যো অ', মোক বেছিকে এ-এইটো কলে বুঢ়া-বুঢ়ী আৰু শিয়াল যে।
অ', ভাল লাগে।
অ', সেই এইটো কি এ-এই শিয়ালকেইটা আহি পেলাই যে কচু এনেকে নোৰোৱে নহয় ককা এনেকে যে কৈছিলে, তাৰছতে সেইটো মতেই, উম। এইেটো সাধু একদম বহুত কৈছিলে। তাৰপা আকৌ হেৰি কয় তেজীমলা লা
অ', চিলনী আই সাধু।
অ', অ', এ তেজীমলাতো সেই গানতটো গাই দিব সেই হাত কোনে‌ মেলিবি, ফুলো নিচিঙিবা, এনেকে যে আছিলে যে। এইটো গাই, গাই পেলাই কব, উম তই মই তেতিয়া আইতাক কৈ থাকো আও, মানে তেতিয়া ইমান বুজি নাপাওঁ ন মই কও হেৰি তেজীমলা মাহী মাকজনী মই পালে ন খুন্দিম সেইজনী, তেনেকে বুলি কও।
মানে তোমাৰ যোনটো চৰিত্ৰ নহ, চৰিত্ৰটোৰ কথা ক'লে তোমাক খং উঠি যায় হে নহয়?
অ', ইমান কষ্ট দিয়ে তেজীমলাক। আৰু মানে আইতাৰ যেনেকে কথাটো কব মই মানে সঁচা বুলিয়ে
দুখ লাগি যায় অ', যেন ওচৰ পালে তুমি মাৰিয়ে পেলাবা।
অ', সেনেকুৱা নিচিনা হৈ যায়। তাৰ পিছত আকৌ যেতিয়া মানে একেবাৰে শেষত যে তাই যেনেকৈ সোধে তই মোৰ যদি তেজীমলা হয় তেতিয়াহ'লে চোবা টোত পৰিবি। তামোলৰ চুবাটো যে দিয়ে তাৰপিছত নহ'লে এই লাৰুটোত পৰি তাৰপিছত তাই যে চুবাটোত পৰি যায়। তাৰপৰা মই সেইটো কম, অ আইতা, এ মানুহ কি মানুহৰ পৰা চৰাই হৈ যাব পাৰে নেকি? তাপা আইতাই-আইতাই কয় আৰু মানে এ এইটো সাধুহে। কিবা বুলি কব ন সাধু হ'লেও কেনেকে মানে মানুহক
অ', এ তেতিয়া মানে সৰুতে মানে আমি বুজি নাপাওঁ ন সচ
অ', আও বহুত প্ৰশ্ন কৰা হয় যে, পাই না লাষ্টতত মানে কয় আও হে, হ'ব হ'ব মই সেইটো কাইলৈ বুজাই দিম এতিয়া তুমি শুৱা। শুৱা, শুৱাচোন শুৱা শুৱা, এনেকে কব তেতিয়া তুমি তই পৰা তুমিলে যায়গে মানে।
উম, চিলনী আইটো তেনেকে কেনে, চিলনী আই গোতৰ তেনেকে চিলনী জীয়েকক কিমান শাস্তি দিয়ে।
অ' হেৰি তাৰপিছত, এ হেৰি অ ভাত বনাবলে দিয়ে যে।
অ', চিলনী আহি পিনে যেন বনাবহি
অ', কিন্ত মানে প্ৰতিটো সাধুৰ পৰাই তোমাৰ মানে এটা শিকা যায় মানে পাঠ পোৱা যায় চাবাচোন।
অ', আকৌ তোমাৰ আৰু এটা আৰু এটা মনত আছে নাই, তোলা আৰু তেজা? সাধু যেন
অ', হেৰি অ', মাহী মাকে যে বেছি ভাল পায় এলাগী আৰু লাগি আছিলে ন?
অ'।
মন পৰিছে, অ'। আৰু মানে তোমাৰ এতিয়া কোনোবাই যে বেয়া কাম কৰিলে পিছত বেয়াটোৱে হয় ভুগিব লাগে সেইটো বুজাই দিয়ে মানে।
উম, সেইটো নৈতিক শিক্ষাটো দিয়ে আমাৰ গাওঁ।
পাওঁ। পোৱা যায় মানে আৰু তোমাৰ চবতকে এটা হেৰি জমনি এটা আছিলে নহয় এইটো কি আছিলে, কুকুৰি কণা নে যোৱা জোৱাইৰ সাধু বেলেগ সি যে নেদেখে যে গৰুটো হেৰি নিজত ধৰি গৈ থাকে।
উম, তাৰছত যে তোমাৰ চোৱা পাতলিটে বহি থাকে যেন, তাছত হেৰি শাহুৱে কেনে অ', শাহুৱে কেনে এনে ফুল খালে জানো চোৱা কাটি নিলিয় চোৱা খিনি ঢালি দিয়ে গে যে?
তাছত মেকুৰীটোৱে খাই থাকে যে দিয়ক খাক তাৰপিছত এ তাপা সেইডাল দিয়ে। তাৰপিছত এ এই টাঙোন দালে মাৰি দিব বুলি কয় মেকুৰী বুলি শাহুৱেকে যে শাহুয়েককে মাৰি দিয়ে যে, সেইটো আছিলে। উম, ধেমেলীয়াকেওঁ আছিলে তাৰপিছতে আকৌ তোমাৰ আৰু আছিলে মেকুৰী জীয়েকৰ সাধু আছিলে।
অ'।
অ', তাৰপিছত আৰু কি আছিলে? আকৌ এ ঔটেঙা যে কিবা হেৰি হৈ যায় যে? ঔটেঙটো আহি থাকে।
তোৰ অকণমান পাহৰিছো বাৰু দেই।
অ', অ', আৰু যে বুঢ়িয়াই সাধুৰ মানে আধাৰত ন এখন হেৰী অ', চল চলচিত্ৰ আছে আকৌ।
চলচিত্ৰ আ
সেই কথা নদী সেইখনত তোমাৰ সেই ঔ ঔ কৰি ঔ কৰি ঔ কৰি আছে। তেজীমলা আকৌ চম্পাৱতী।
চম্পাৱতী অ।
চম্পাৱতীখন সেইখন আছে দেশ। সাধু বুটখন মিলাই দিছে অ সম্পাবতিখনো দুখ লাগে আকৌ।
এহ এৰান আছে যে কি বুঢ়া বুঢ়ী মানে। সেইটো কবিতাহে আছিলে সাধু টাইপৰ তোমাৰ এক আছিল বুঢ়া বুঢ়ী নাছিল সিহঁতৰ লৰালৰি। হেনেকে বুলিকয়।
অ', অ', অ'।
মানে সাধু অ', সাধু আধাৰত মানে কবিতা সেইটো।
অ', চন্দৰ থাকি পেলাই মানে ইমান ভাল লাগে।
উম।
মোৰযে বুজীয়া সাধুখন মোৰ ওচৰত নাই আকৌ পঢ়িবলৈ
অ', মোৰ ওচৰত‌ আছিলে।
আছে নি? অ', দিবাচোন মোক।
অ', লৈ যাম বাৰু মই গলে মানে, আকৌ তোমাৰ আৰু এটা কথা শু আৰু তোমাৰ যেন সন্ধিয়া সময়ত যেন দেউতা বা ককাহঁতে তোমাৰ পিঠিত লৈ পিনে জোনবাই এ বেটি এটা দিয়া বুলি যেন সেইটো
ঘূৰি যে থাকে অ এটি তৰা নালাগে। তেনেকে আহ। পাত নাই চুপ নাই কিহতকই দিম।
আকৌ তোমাৰ হেৰি কয় নেওতা শিকাই নেশিকা পিঠি ল লৈ কানন লয় লৈ।
ল শিকা আগতে কাণত ধুই আঁঠু কাঢিবলৈ দিয়ে। চিটি পনীয়ে একদম এই ভৰি পিত কেইটা দিয়ে। চিতিপ চিতিপকে একদম। তাৰপিছত আকৌ আৰু এটা যে কবিতা অ ফুল অ ফুল। পুনৰ ন।
ল কিয় গৰুৱে যে আগ খাই মই নো ফুজম কিয়।
আজিকালি আকৌ তুমি ল হা।
আগতে দেউতা মানে নেউতা শিগাই আহা কাণৰ ললে সন্ধিয়া মই তোমাৰ। পঞ্চাছলৈকে জানো পঞ্চাছৰ, পিছত একাউন নহয় জানো একাৱনৰ পিছত বাওৱন। মগাঁও একাউন তাৰছত বাওৱন টো গাও দু। কাৱন তি তিনি তেনেকে গাওঁ মানে।
অঁ। তাৰপিছত আজিকালি লৰা ছোৱালীয়েহে তোমাৰ অকল ইংৰাজীতহে গায় আৰু কবিতা বো।
অ তাকে উম।
সঁচাকে দেই বহুত মানে বেলেগ দিন আছিলে সেইবিলাক। মোৰ মনত পৰে মই মানে একদম এ কালি কিবা। সাধু এটা মানে চাই আছিলো এ গল্প নিচিনা। তাৰাপা তেতিয়া মানে একদম মনত পৰি গৈছে নহয় আগ বোলো সাধু বিলাক।
অ।
কম সাধু শুনিলো নে সাধু শুনি শুনি।
এনে মই এতিয়াও মানে কোনোবাই ক'লে মানে বহিয়ে লও ওচৰতে সুধিবলৈ।
সচাকে আৰু এতিয়া মানে আমাৰ তেনেকে মা ভাল মাহ ফালৰো মানে মাক হক। ককা মানে দেউতাক হওক মোৰ ককা। কা এতা আৰু ঢুকালে আৰু দেউতাৰ ফালেও ঢুকালে যে। এতিয়া মানে নায়ে আৰু।
অ আমাৰ মা ফালা আইতা আছে বাৰু।
অ। অ আইতা বুলি কলে ককা বুলি কলে হেঁপাহতো বহুত বেলেগ হৈ যায় অ।
উম সঁচাকে
আৰু মানে হেৰি তোমাৰ এই গা চাল বোৰ সুতুৰা সুতৰ হৈ থাকে নহয় চুই ইমান ভাল
অ ভাল লাগে চুলি বোৰ পকা বগা কৰি
উম আকৌ যে মামা ঘৰলে গ'লে আইতাই হাততে দিব এই বিশ টকা এটা ন বা দহ টকা এটা দি পেলাই হুম আকৌ যে টেকেলিত টেকেলি এটা মোক এবাৰ হেৰি আই। আইতাই এই দেউতাৰ মাকে লৈ দিছিলে সেইটো কেন্তত মানে পইচা যদি কোনোবাই দিয়ে আৰু আগতে খুজুৰা পইচাহে দিয়া আৰু তেতিয়া সেইবোৰ তেনেকে থৈ থৈ
অ
বহুত গীতকা হৈছিলেগে
আগতে আমি সেই পইচা কত সাছো গম পোৱা নে নাই।
আহ
এনেকুৱা তোমাৰ আগতে খুতাবোৰ বাঁহৰ আছিলে নে নাই-
অ
এ বাঁহতে তোমাৰ এনেকে ফুটা এটা উলিয়াই পিনি তাতে সোমাই যোৱা হয় যোনটো গাঁঠি থাকে। ন সেই গাঁঠিটোকে অলপ মানে ফুটা এটা বনাই খুচুৰা পইচাবোৰ সোমাই সোমাই তাত থোৱা হয় তাৰপিছত তোমাৰ যেতিয়া বিহু বা পূজা চূজা আহে তেতিয়া কাট কাটি দিয়া হয় খুচৰা পইচাকে এহেজাৰ মান ওলাই আৰু
এই সেইটো এটা বেলেগ দিন অ
উম
উ মানে কালি হেৰি পৰা উম সেইটোৱে আৰু বাকী মাহঁতৰ ভালেই নহয়
অ অ ভালে তোমাৰ
উম ভাল ভাল ভাল
উম
উ বাৰু তেতিয়া হব অ অ যাম বা এই পৰীক্ষা দি লও দিয়াৰ পিছত যাম উম হ'ব
ঠিক আছে অ
উম